অহ শুনা পাইছা? অ। কি কৰি আছা পিছে?
মই এনেই বহি আছো চাত।
অ, মই চাহ খাই উঠিলো ৰবা এইমাত্ৰ।
অহ কিহেৰে খালা?
এই ব্ৰেড আৰু কি বুলি কয় বিস্কুট খালো। কিহে দি? অ, চিঙৰা খাইছা?
চিঙৰা আৰু চাহ।
চাহ নে গাখীৰচাহ?
লাল চাহ।
অ, ঠিকে আছে লাল চাহয়ে খাব লাগে।
মই লাল চাহে ভাল পাওঁ।
উম, গাখীৰ চাহ খালেনো বেয়াহে, গেষ্ট্ৰিক হয়। উম। অ, পিছে খবৰ পাতি ভালনে তোমাৰ?
মোৰ ভালে ৰবা, তোমাৰ কেনেকুৱা?
অ, আছে ঠিক-ঠাক চলি কেনে, ভাল-বেয়া মাজতে।
তাকে আৰু। আৰু ক'তো যোৱা নাই নেকি? পাৰ্টি-চাৰ্টি যোৱা নাই?
নাই পাৰ্টি-চাৰ্টি কৰিব যোৱা নাই, ৰবা ঘৰতে আছো। এতিয়া আৰু যাব মন নাযায় না। কি, ক'ত আৰু যাই থাকিম।
এই বাৰ্ডে-বাৰ্ডে কাৰোবাৰ লগৰ বোৰৰ বাৰ্ডে হ'লেহে এটা পাৰ্টি তাতে যাই ভাল লাগে আৰু, এনে-এনে হঠাতে নাযাওঁ।
কেতিয়াবা আমি যাম দিয়া, ওলাব কাৰণে। এনেকা ফুৰিব যাম দে। অ, জাগাটো ভাল চাই, জাগা এটা চাবা। আমি ফুৰিব যাম। আহ উম। অ মেকাপ চেকাপ কৰিলৈ। তুমি জানানে মেকাপ কৰিব?
অ মই জানো মই শিকিছিলো। আমাৰ কলেজত শিকাইছিলে। তেতিয়াৰ পৰা জানা হৈছো আৰু নৰ্মেল আৰু পাৰ্টি ৱেৰ।
ময়ো অলপ চলপ জানো। অ তুমি নিউত মেকআপটো জানা। অ ঠিকে আছে। উম অ অ। বিয়াত কৰাটো অল লপ বেছি হেভি হৈ যাই ন। ত সেইবিলাক মেকাপ তোৰ অলপমান প্ৰব্লেমো হৈ যায় ক'ব গ'লে।
সেইবোৰৰ কাৰণে পুৰা প্ৰফেচনেল শিকা শিকিব লাগিব।
আৰু এইবিলাকত অলপ খৰচাও আছে শিকিব কাৰণে এনে আৰু ক'ত শিকাই দিব ন। পইচা লাগে নহয় আজি
উম বহুত পইচা লাগে।
উম। সেইকাৰণে অলপমান মেকআপ শিকি ল আৰু এইবিলাক অৱশ্যে ফিউচাৰত ভাল হয় দিয়াচোন মেকআপ যদি জানা হয়। ন তিছৰ পিছত নিজে দো দোকান খুলি কেনে হেৰি কৰিব পাৰে। কাম চাম কৰিব পাৰে। অ, বহুতেই জানে। মেকআপ প্ৰডাক্ট বিলাক, উম।
মেকআপ প্ৰডাক্ট বোৰৰো বহুত দাম ন। অ
প্ৰাইজ হয় নক'বা আৰু এতিয়া মানে প্ৰাইমাৰে হওঁক, ফাউণ্ডেচনে হওঁক। যিমান যি আছে আৰু মেকাপ ত নাই কয়। অ কাউনচিলাৰ, প্ৰাইমাৰ
বস্তু ল'লেই হ'ব। গোটেই বস্তু লাগে মেকাপ ফিক্সাৰ লাগে।
মেক আপ শিকিলেটো চব লাগিব। উম। সেইটোতো বাৰু নৰ্মেলি চবৰে তাত থাকে‌ লিপচ
কিন্তু মেকাপ বুলি কলে চব যিমান ফাউণ্ডেশচন আছে প্ৰাইমাৰ আছে তুমি জানানা নাই? তুমি কৰি যোৱা নাই?
অ মই জানো এই মই মডেলিং কৰিছিলো নহয়। মডেলিং কৰোতে মানে অ। মডেলিং কৰিছিলো।
ট্ৰেনিংত এনে কি কি কৰিব লাগে? মই অলপ চলপ জানো কিন্তু কৰি পোৱা নাই।
অ মডেলিঙত মানে হেৰি তোমাৰ প্ৰথম কথা তাতে ফাৰ্ষ ৰাউণ্ডত মানে চিম্পল আৰু অ ইমান মেকআপ নহয় আৱ তাত। তে জাস্ত নিউত মেকআপ কৰি কেনে তাতে মানে ৱৰ্ক কৰিব লাগে। কেড ৱৰ্ক কৰিব লাগে। প্ৰথমত। তাৰ পিছত মানে এ ৱেষ্টাৰ্ণ এটা থাকে ট্ৰেডিচনেল ড্ৰেছৰ এটা থাকে।
ত ৱেষ্টাৰনটো ফাৰ্ষ আমি ফাৰ্ষ তাতে আমি ট্ৰেডিচিনেলটো কৰি লওঁ ট্ৰেডিচিনেলটো হোৱাৰ পিছত আৰু ৱেষ্টাৰ্ণটো কৰো। ৱেষ্টাৰ্ণতটো জানাই ড্ৰেছ বিলাক অলপমান ইউনিক থাকে। ডিজাইনাৰ ডেছ ড্ৰেছ থাকে। অ আৰু ট্ৰেডিচনেলত তুমি যেনেকুৱা পিন্ধিব পাৰা। ট্ৰেডিচনৰ যেনেকুৱা চলি আছে ধৰি লোৱা বড়ো পিন্ধিব পাৰা আছামিছ সাজ পাৰ পিন্ধিলা। হয়তো তুমি আহ কি কয় এইতো? কি বুলি কয় এতো আহোম পিন্ধিলা। মানে তোমাৰ তোমাৰ ইচ্ছা আৰু ট্ৰেডিশনত যিটো যিটো পৰে তুমি সেইটো পিন্ধিব পাৰা। আৰু মেকাপ লাগিব তাতে মেকাপটো প্ৰপাৰ ধুনীয়া হ'ব লাগিব ড্ৰেছৰ লগত মিলিব লাগিব। তাৰ পিছত অ আৰু তোমাৰ ৱৰ্কটো ঠিক হ'ব লাগিব।
অ আমাৰ স্কুলত মানে আমাৰ কলেজত আৰু এজনী মেম আহিছে সেইটোয়ে মোক মডেলিঙৰ আমাক শিকাইছো আৰু কেনে ৱৰ্ক কৰে বা কেনেকে ইন্ট্ৰডাকচন টো দিব লাগে নিজৰ। নিজৰ আৰু কাপোৰবোৰ কেনেকে ডিজাইন কৰিব পাৰি বা ধুনীয়া ধুনীয়া কৰি।
অ সে সেইবিলাক চব মানে ভাল হ'ব লাগিব আৰু লাগতে উম। কোৱাচোন কি ক'ব বিচাৰিছে?
কি কি হিচাপে চাই কথা বাৰ্তাৰ পৰা ড্ৰেছ ছিং চেঞ্চ আৰু খোজ কঢ়া, সেইবোৰো চাই, সেইবোৰ আৰু।
উম ঠিকে কৈছে সেইবিলাকে হয়। আমি এতিয়া কৰি পাইছিলো ন, তাতে সেনেকুৱা তাতে ইন্ট্ৰডাকন লয় তাৰ পিছত তুমি কিহৰ ওপৰত ট্ৰেডিচনেল ড্ৰেছ যোন টো পিন্ধে সেইটোৰ ওপৰত কোৱেচন কৰে আৰু মানে ই মডেলিং কৰাৰ উদ্দেশ্যতটো কি হয় এইবিলাক কুৱেশচন কৰে।
এনেকেতো বহুতে মডেলিং কৰি কেনে কিমান কিমান দূৰলৈ গৈ পাই।
অঁ এক্টিং চেক্টিঙত চান্স পায় মডেলিং কৰিলে। সেইটোৰ কাৰণে ভাল হয় আৰু ফিউচাৰত মানে তুমি যদি কৰিব পাৰা তেতিয়াহলে বহুত ভাল হয়। তহ ট্ৰাই কৰিব লাগে এবাৰ এবাৰ চব বস্তু।
সেইবোৰৰ কাৰণে কিন্তু ভাল কনফিডেন্স হব লাগি
অঁ কনফিডেন্ট লাগিব আৰু কথা কোৱা কনফিডেন্স স্কিল হব লাগিব আৰু ভাল আৰু এইবিলাক থাকিলে।
আৰু ধুনীয়া কৰি পৰিপাতি কৈ কব লাগে যে নিজৰ কাপোৰৰ বিষয়ে হওক বা
উম।
যত আছে যত কব প্ৰগ্ৰেমতটো কৰিব সেইটোৰ বিষয়ে ক'ব সোধে যে।
অঁ বহুত এনেকুৱা কোৱেশচন শুধে তাতে আৰু ধৰি লোৱা মেইন তহ প্ৰথম কথা তুমি মডেলিং কৰি কিয় ভাল পোৱা? কি কৰা? সেইবিলাকৰ কোৱেশচনো শুধে, এ বি বিভিন্ন ধৰণৰ প্ৰশ্ন সোধে। কিন্তু তাতে তুমি যদি নাৰ্ভাচ ক কৈ নাজানা ন তাতে নাজানো বুলি ডাইৰেক্ট ক'ব নোৱাৰা মানে। হা তেতিয়া তুমি বস্তুটো মানে নাজানিলেও মানে এইটো ভালদৰে ক'ব লাগিব আ ৰু তুমি আৰু নাৰ্ভাচ হব নোৱাৰা, নাৰ্ভাচ হলে পইণ্ট কাতে।
তোমাৰ অভিজ্ঞতা কেনেকুৱা ইয়াৰে মডেলিং কৰাৰ পিছত?
মডেলিং কৰা পাছত মোৰ বহুত খিনি কনফিডেণ্টটো বাঢ়িছে আৰু মানে এটা নতুন এটা এক্সপেৰিমেন্ট পাইছো। অ ভয় লাগিছিলে। অ ভয় লাগিছিলে কাৰণ কি কুৱেশন শুধে ন তাতে ইন্ট্ৰডাকচন লয় নহয় তা তে ভয় লাগিছিলে অলপ। অকমান তথাপিও মই মানে হেৰি কনফিডেন্টটো ৰাখিছো আৰু কিবাকে। তাৰ পিছত কথা পাতিছো পলাইটলি, আৰু আই কনটেক্ কৰি কথা পাতি পাতিব লাগে নহ'লে বা আৰু সিহঁতে বেয়া পায় ন ডিষ্টট্ৰেকচন হৈ যায় তেতিয়া।
এতিয়াও কৰা নাই মডেলিং?
এতিয়া মই বহুত দিনৰ পৰা কৰা নাই, কৰিছো কিন্তু এই দুইবাৰ কৰিছো তাতে অ বেষ্ট কষ্টিউম এৱাৰ্ডত পাইছো, আৰু এটাটোত কিমান পালো বা অ হেৰি পাইছিলো তাতে অ মানে বেষ্ট ৱাৰ্কৰ ওপৰত পাইছিলো। মানে কেট ৱাৰ্ক কৰাৰ কাৰণে।
অ বঢ়িয়া মই মই এনে দেখা পাইছো বাৰু কিন্তু অকল কলেজতে দেখা পাইছোঁ এনে অফি চিয়েলি হেৰি মঞ্চত যাই কেনে দেখা পোৱা নাই, কিন্তু চাই কেনে মোৰ ভাল লাগে। এনে মোবাইলত দেখা পাইছোঁ।
অ কৰিব ভালে লাগে যেতিয়া তুমি প্ৰথম কৰিবা নহয় তোমাৰো অভিজ্ঞতা ভালে হ'ব কৰিব কাৰণে ভাল হ'ব। কলেজত হয় নহয় ফ্ৰেছাৰ্ছত তা তেওটো‌ কৰাব লাগে নহয় মিছ ইণ্ডিয়া মিছ মিছ মডেল কৰে নহয়।
হয় হয় কলেজৰ অ সেইবোৰতো পুৰা ভালে লাগে আৰু যে তাতে দৰা কইনা আৰু কম্পিটিচন হৈ যে।
এ মানে ভাল লাগে আৰু এইবিলাক কৰি থাকিলে নিজৰে এটা এক্সপিৰিয়েন্ঞ্চ হয় কনফিডেন্টো বিলটাপ হয়। ভাল হয় আৰু কি ফীউচ্চাৰৰ কাৰণে।
এইবাৰ মই হেৰি কলেজত মেকআপ কম্পিটিচনত তাতে ভাগ লৈছিলো। তাতে কৰি কেনে ভালে লাগিছে। অ মই একদম নিউট প্ৰপাৰ অসমীয়া মেখেলা চাদৰে এনেকুৱা কৰি কৰিছিলো আৰু বহুত তে আছিল।
অ তাতে এনে কিবা প্ৰাইজ চাইজ লৈছিলে নেকি? তাতে যে কৰাইছিলে?
প্ৰায় দিছিলে।
অঁ।
দিছিলে কিন্তু মই নাপালো আৰু।
অ নহয় নহয় মই সুধিছো যে মানে কৰাৰ কাৰণে পইচা চইচা লৈছিলে নেকি? অ ফ্ৰী হৈছিলে আৰু।
মেকাপ কম্পিটিচনটো কৰাৰ হৈ কেনে কিন্তু কিন্তু তাৰে আগত যোনটো মই কৰ্চ শিকিছো।
অ অ। অ কিমান লৈছিলে এনে তোমাৰ শিকোতে?
থাউজেন লৈছিল।
ঠিকে আছে শিকি লৈছা ফিউচাৰত ভাল হ'ব। অ চাৰ্টিফিকেট পাইছা?
পাইছো।
অ ঠিকে আছে চাৰ্টিফিকেটৰ পিছত কামতো আহিব তোমাৰ।
হয় হয়। কিন্তু বে নৰ্মেল বেছিকখিনি জানাত যে আজিকালি।
অহ সেইটোৱে। আৰু এইবিলাক মেকআপটোত ডেইলি লাইফৰ কাৰণে কেতিয়াবা নিজৰ কাৰণে কৰিব কাৰণে ভাল। শিকি থলে ভাল হয় আৰু হঠাৎকে তুমি বিয়া এ হল খাব গ'লা। তাতে মেকআপ কৰি গ'লে বেলেগক আৰু ক'ত চাই থাকিবা নিজে জানিলে নিজে কৰি কেনে যাব পাৰিবা।
মই এইটো মোৰ লগৰবোৰক কৰি দি থাকো অকল।
অ ঠিকেই আছে।
ব্ৰাইডটো বি পাতিলে।
অঁ। মেকআপ কৰিব লাগে মাজে সময়ে নিজেও কৰিব লাগে বেলেগকো কৰি দিব লাগে।
হয়।
তাকে। পিছে মেকআপ কৰা সময়ত তোমাৰ কেনেকা ভাল লাগে নে নালাগে? মেকআপ কৰাৰ অভিজ্ঞতা কিবা কোৱাচোন তোমাৰ?
মোৰতো মেকআপ কৰি কেনে ভালে লাগে। কিন্তু নিজতকৈ বেলেগত কৰি কিনে বেছি ভাল লাগে। কাৰণ বেলেগৰ চব ধুনীয়া কৰি কৰিব পাৰি। এটা নিজৰ বেচটো মানে মই নতুন ন।
অ এইটো
আছিল আগতে।
মইতো এ মোৰ ফ্ৰেন্দ এজনী আছে। তাই মেকআপ কৰিব জানে ন। তাই পৰাই অলপ চলপ অলপ এনেকোৱা শিককেনে মই সেনেকোৱা অলপ চলপ জানো আৰু মানে প্ৰফেচনেল নাজানো। মানে এনে আৰু অলপ চলপ কৰিব জানো নিজৰ কামে কৰিব জানো বেলেগক কৰাব নাজানো নোৱাৰো এই সিতু এ
প্ৰডাকচ বোৰ কিনি
কিনিছো অলপ চলপ বহুত দাম মই তাৰে আধা কিনা কিনছো আৰু যিখিনি মই ব্যৱহাৰ কৰো
উম', আমাৰতো এনেকোৱা সৰু কি লগৰ হা আমাৰ যিকেইটা চাৰিটা লগ আছে সিহঁতৰ এটা তাত আইশ্বেড আছে, এটা তাত ফাউণ্ডেচন আছে, এটা তাত কিবা ব্লাছ আছে আৰু হাইলাইটাৰ, মানে চবৰে
আধা আধা মিক্স কৰি কেনে ব্যৱহাৰ কৰা আৰু ঠিকে আছে অ মিলা প্ৰীতিকে কৰিলে ভাল হয় তেতিয়া নিজৰে সদায়তো কৰা নাযায় ন এই কেতিয়াবা যদি ক'ৰবাত স্পেচিয়েল দিনত কৰা যায় মেক আপ ত, তেতিয়াৰ কাৰণে ভাল হয় আৰু এই গৰমৰ দিনত তুমি মেক মেক আপ কৰিবও নোৱাৰা নহয়
অ' ৰে ইমান মেক আপ কৰিলে উৰিয়ে গুচি যায় ঘামতে কিন্তু কিন্তু, অহ', দামীবোৰ কিছুমান ৱাটাৰ প্ৰোফ মেক‌আপ‌ থাকে তাকে নহয়, সেইবোৰ কৰিলে ভাল আৰু
তাই লাষ্টিং যায়, অলপ লং লাষ্টিং